হেল্ল,
অ, কি কৰিছা? ভাল, ভাল তোমাৰ ভাল?
ভাল, বহুত দিনৰ মূৰত
তাকে হে, অকনমান ব্যস্ত হৈ আছিলো, এইকেইদিন।
হয়, কোৱা এই, কি কৰিবা মই আছো এনে।
অ, মাহঁতৰ ভাল?
মাহতৰ, ঠিকে আছে অ,
অ, তাৰপাছত তোমাৰ পঢ়া-শুনা কেনেকুৱা চলিছে?
পঢ়া-শুনা কি আৰু, চলি আছে আৰু, ইন্টাৰভিউ বিলাকলে অকন-অকন পঢ়ি আছো।
উম, উম,
তেনেকুৱা আৰু, গতিকে টিউচন-চিউচন কৰি যেন তেনে-চলো, যেন তেনে খাওঁ।
তাকেই, তেনেকেই চলি থাকা আৰু,
উম,
তাৰপিছতে বাকী মোৰ চলি আছো আৰু ঠিক-থাক, এতিয়া তোমাৰ সৰুকে বিজনেছ এটাও চলাই আছোঁ, নিজে বনোৱা, ইমানকে ইন-ইনকম ন ইমানকে নহয় আৰু, কিন্তু হ'লেও আৰু নিজৰ তোমাৰ ৰিচাৰ্জটো পইচটোকে ওলাই থাকে।
উম, ভাল কথা।
তাকেহে, তাকেই সেইটোকে কৰি আছো আৰু, বাকী পঢ়াতোটো হৈয়েই আছে।
সেইয়াটো থাকিবই আৰু মাজে সময়ে আৰু এইটো সিটোৰ লগত, সেইটো সিটো আৰু আজি কালি আৰু
এনেই থাকিবলৈ, আজিকালি মন নাযায় আৰু দিয়াচোন।
এই সময়ো মেইন হ'ল নহয়।
এইটোৱেই। আৰু কিবা এটাত ব্যস্ত হৈ থাকিলে, তোমাৰ মন, চন বিলাকো ভাল হৈ থাকে।
তাকেই।
তাৰপাছতে বাকী ভাত-পানী মায়ে, বনাইছে নেকি?
বনাই আছে, বনাই আছে, চাহ-তাহ খালা নে, নাই?
চাহ মানে তোমাৰ এবাৰ খালোঁ, তাৰপৰা এতিয়া আকৌ দেউতা আহিছে, এতিয়া আৰু একাপ খাম আৰু। সেইয়াই, তোমালোকে খালা?
অ', লাল চাহ নে গাখীৰ চাহ?
নাই নাই মই এতিয়া লাল চাহেই খাওঁ, গাখীৰ চাহটো মই দিনটোত একাপ খাওঁ, এতিয়াতো তাকো সেইটোও কমিছে মানে। এতিয়া সেইটোও নোখোৱা হৈছোঁ, গাখীৰ চাহটো তোমাৰ সেই ইমান ভালো নহয় ন'।
উম, ভাল নহয় বাৰু।
এনেহে গাখীৰ চাহটো তোমাৰ প্ৰায় এৰি দিয়া নিচিনাই হৈছে।
সঁচাকে ভাল নহয় দেই, গাখীৰ চাহটো।
নাই নাই, একদম আৰু ডক্তৰেটো তোমাক কৈয়েই দিয়ে, তুমি যি বেমাৰেই নহওক তুমি সাধাৰণ কিবা এটা দেখা গ'লেও, ডক্তৰে কৈয়েই দিয়ে, গাখীৰ চাহ নাখাব দেই। গাখীৰ চাহটো পাৰিলে এভইড কৰক। তেনেকুৱা মানে, আৰু যিমানেই এৰিব পাৰিবা সিমানেই ভাল গাখীৰ চাহটো। গাখীৰ চাহটো নিচা নিচিনা, সেইটো নিচা নিচিনা গম পোৱানে?
অহ।
মোৰযে গাখীৰ চাহৰ নিচাটো বৰ বেলেগ এটা নিচা মানে, মোৰ এনেকুৱা মানে হৈ গৈছে আজি এসপ্তাহৰ আগলৈকে, মই গাখীৰ চাহ ন একাপ হ'লেও মোক দিনটোত লাগিবই, মই যদি নে মানে এনেকুৱা হয়, মই কাৰোবাৰ লগত ওলাই গ'লেও, বেলেগে বেলেগ বস্তু খাই, মই চ মই লগত চাহ একাপ লৈ লওঁ, মোক চাহ একাপ লাগিবই মানে, তেনেকুৱা এটা অভ্যাস, যিমান গৰম হওক।
খালি এতিয়া আৰু অকমান এৰিছো আৰু, লাল চাহটোতে ধৰিছো লাহেকে। তাৰপিছতে বাকী আজি আজি ভাত তোমাৰ নিৰামিষেই হ'ব, আজি শনিবাৰ যে।
আমাৰ মই ৰঙালাওঁ ভাজি খাবলৈ মন গৈ আছে, আজি মানে ৰঙালাওঁ ভাজি খামেই আৰু।
অ', তাকেই ৰঙালাওঁ ভাজিৰ লগত আকৌ চয়াবিন দি দিলেও ভাল লাগে।
চয়াবিন দিলে ভাল লাগে কিন্তু আমাৰ চয়াবিন আকৌ চবেই ভাল নাপায়। কিনো জানো মই আকৌ বৰ ভাল পাওঁ বাকী বিলাকে আকৌ ভাল নাপায় এইবোৰ।
মই ভাল পাওঁ দেই চয়াবিন ভাল লাগে পনিৰ ভাল লাগে আকৌ মটৰ ভাল লাগে। ৰঙলাউ লগত।
চায়াবিন বহুত ভাল পাওঁ কিন্তু সঁচা কথা ক'ব গ'লে মটৰ মইয়ো ভাল নাপাওঁ।
উম মই আকৌ মটৰটো কেঁচা মটৰ মানে তোমাৰ এই মটৰটো ধৰি লোৱা হেৰি দি পেলাই ভাল নালাগে বাৰু ঘুগনী কি ৰঙালাউৰ লগত কিন্তু তোমাৰ এই কেঁচা মটৰ মটৰটো সিজাই পেলাই তেনেকে দি খাই চাবাচোন বৰ ভাল লাগে।
কেঁচা মটৰ তটো বাৰু ভাল লাগে এতিয়া আকৌ কেঁচা মটৰ জ ন ন
পাবলেও নাই এতিয়া এ তেনেকে ভাল লাগে। তেতিয়া আকৌ সেই কিছুমানে আকৌ পেকেট আনি থৈ দিয়ে আমাৰ বাৰু সেইবোৰ পেকেট চেকেট অনা নহয় যেনিবা দেই। তোমাৰ হে
তেনেকুৱা বস্তুবোৰ খাবই নালাগে এইবোৰ বেমাৰ আজাৰে হে হ'ব।
সেইটোৱে আৰু কি হয় কিমান দিনৰ কি সেইটো তুমি ধৰি লোৱা ধৰিব নোৱাৰা ন।
ধৰিব নোৱাৰে আৰু মই পেকেটিঙত প্ৰায় পেকেটিঙৰ বস্তু নাখাওঁ দেই। যিয়ে নহওঁক লাগিলে।
সেইটোৱে কেতিয়াবা খোৱাটো বেলেগ কথা কিন্তু
মই কেতিয়াও নাখাওঁ, আৰু মই ভাল নাপাওঁ কাৰণ বেমাৰ আজাৰ কি হ'ব পাত্তা নাই সেইবোৰ খাই পেলাই।
নাই নাই নাই, আৰু আজিকালি বস্তু যিবোৰ মানে ভেজাল তোমাৰ খাবলৈ গ'লে বিপদ আছে দেই।
অ এইবিলাক হেৰি অ' মই এনেকে ফ্ৰজেন বস্তু। সেইবিলাক মই ইউজ নকৰোঁ, ব্যৱহাৰ নকৰোঁ কোনো কাৰণত।
সেইটোৱে, সেই ভালো নহয়।
কাৰণ এই হেৰি তাৰ এই মাংসটো যোনটো চিকেন হওঁক। কিবা হওক আজিকালি বিলিংকিটত ধৰা তুমি হেৰিটো পেকেটিং পাই নহয়। সেইটো পেকেট পেকিংটো কেতিয়া কৰিছে তুমি কেনেকে জানা তাতকে এনেকে অৰ্ডাৰ দিয়াতকে নিজে কাটি লৈ অনাই ভাল।
সেইটোৱে আৰু কি হয় তোমাৰ ডেট বোৰ চেঞ্জ কৰি দিয়ে ন তাহাতি।
চকুৰ আগতে কাটি দিয়াটো ল'বলে ন।
সেইটোয়ে আৰু তোমাৰ ডেট বোৰ সলনি কৰি দিয়ে আজিকালি। তোমাৰ এ আজি অলপ দিনৰ আজি অলপ দিনৰ আগতে আমাৰ ইয়াত তোমাৰ তেনেকে এই মিঠাই দোকান এখন ধৰিছে নহয়। তোমাৰ এক্স এক্সপাইডেট যোৱা সেই উ বস্তু খুৱাইছে মানুহক। অ' মিঠাই দোকানখন যে উম উম উম।
মলাই চলাই কাম কৰা মোৰ ভিনদেউ এজন।
অ'।
তেওঁ মোক তেওঁ মানে মই মাজতে ফোন কৰিছিলোঁ মই বোলো এনেকে বস্তু চস্তু অনলাইন মানে কি হেৰি এনেকে আনিব গ'লো এনেকে বুলি। কৈছে তুমি নানিবা জানা, তেওঁ মানে কাম কৰিছিলে আগতে।
বুজি পাইছোঁ।
অ' ময়ো এনেকে কৰিছিলো তেতিয়া তাই তাত ডেটটো অকণমান চেঞ্জ কৰে এনেকে বুলি কৈছে মাজে সময়ে।
তেনেকুৱা জেগা বিলাকত, আৰু কোনোবা দোকান চোকান বিলাক। ক'ত ক'ত কাম কৰিছিলে নাজানো আৰু গতিকে এনেকুৱা যদি কৰিছে ন মানুহ বিলাকক। এনেই বেয়া বস্তু খাই সেইবোৰ খাইতো মৰিবহে আও।
সেইটোৱে দেই এইবোৰ বস্তু তোমাৰ আৰু সৰু ল'ৰা-ছোৱালীক খুৱাবলৈতো এইবোৰ ভয়ে লাগে।
অ' সৰু ল'ৰা-ছোৱালীকতো এইবিলাকৰ পৰা আঁতৰত থকাই ভাল।
সেইটোৱে, আজিকালি তোমাৰ ভেজাল নাই কি'হত? এই মাজতে জানানে? এই যে স্মাইলী বুলি যে উম ফ্ৰজেনৰ যে। পেকেজিং এটা যে পায় পকৰী টাইপ।
অ' অ', বুজিছো অ অ অ।
কি হ'ল তোমাৰ সেইটো হ'ল আজি দিম দেই, তোমাৰ জিঅ' মাৰ্টৰ পৰা। এ কিবা এটা বজাৰ কৰিবলৈ গৈছোঁ, চব গৈ পেলাই। মই বোলো কৰো মানে হেৰি পে বৰ ডাঙৰো নহয়, বৰ সৰুও নহয় মানে। তাৰ পিছত কিমান লৈছিলে, মই পাহৰিলোঁ দেই। মা-পাপাক কলো, উ বোলো লওঁচোন। তাৰপিছতে দেউতাই বোলে হেৰি কৰা এইটো কি লোৱা যদি লোৱা, খালি এইবোৰ বস্তু আকৌ বোলে, সদায় মই বোলো, নাই নাই, এদিন খাম। আৰু সেইবোৰ বস্তু মানে কি হয় ৰিফাইনত বহুত ৰিফাইনত ভাজিবলগীয়া হয় ন? তাৰপিছতে মই বোলো এনেই লৈ যাওঁচোন বাও। তাপা লৈ আহিলো। আমি তোমাৰ আহ, দুদিন নে তিনিদিন খালোঁ। তাৰপৰা খোৱাৰ পিছত কি হ'ল বস্তুটো পেকেটো সেই মই পেকিং কৰি থৈছোঁ মানে ফ্ৰিজত। যেনেকে তাহাঁতি থ'বলৈ ধৰি লোৱা শিকাই পঠিয়াইছে, সেই তেনেকেই থৈছোঁ। থোৱাৰ পাছতো তোমাৰ কি হৈ গ'ল উম! বস্তুটো মানে এসপ্তাহো নহ'লেই নেকি এদিন আৰু আলহী আহিব। তাৰ পিছত মই বোলো, এনে চাহৰ লগত বোলো তেনেকে ভাজি দিম, কিবাকিবি বনাম, আৰু লগত চাহৰ লগত বোলো এইটোও বনাই দিম। তোমাৰ মানে পৰিলোঁ। তাৰ পিছতে বনালো তোমাৰ এনেই। মানে বস্তুটো উলিয়াই আনিছোঁ। কিবা গোন্ধ এটা মাৰিছে নহয়।
এ থৈ দিয়াৰ কাৰণে হ'ল আৰু। পেকেটিংৰ বস্তুবোৰ খুলি তেনেকে থ'ব নালাগে।
অঁ! আৰু মানে কিবা ডেট-ছেট, সম্ভৱ এক্সপায়াৰ ডেট যোৱা নেকি। তেনেকুৱা হ'ল মানে কিবা এটা হ'ল, কিন্তু। সেইটো কাৰণে তোমাৰ সেইবোৰে আৰু এতিয়া কি ক'বা বস্তু আজিকালি খাবা কিনি। তাৰ পাছত একে পাচলি-পচলাবোৰ আজিকালি দেখোন সেই একেই ভেজালেই আহে।
সেইটোৱেই। এ নহয় মানে কি জানা, এইবিলাক বস্তু আজিকালি মানে যি যিহৰে নহওক মানে এই উম অকণমান এক্সপায়াৰী ডেটটো চাই আন লাগে আৰু বস্তুবোৰ এনেও পেকেটিংৰ বস্তুবোৰ ইউজ কৰিব নালাগে। কাৰণ সিহঁতেও কেতিয়া আনি থৈছে ঠিক নাই ন।
ঠিক নাই, ঠিক নাই। সেই তোমাৰ সেইকাৰণে খোৱা-বোৱাবোৰ আৰু অকণমান ভয় লাগে দেই আজিকালি। যিটি খাবলে। তোমাৰ সেই কিছুমান বস্তুৱেই বিশেষকে গাখীৰ জাতীয় বস্তুবোৰতো তোমাৰ নোখোৱাই ভাল। যৰ তৰ পৰা আনি।
অঁ!
আৰু কিছুমান মিঠাই-চিঠাইবোৰ চাবা চোন, কেতিয়াবা এই মানে আজি বনাইছোঁ বা কালি বনাইছোঁ বুলি কয়। কেতিয়াবা তুমি আনিবা ন বস্তুটো ভিতৰতো বেয়া টেঙা-টেঙা নিচিনা হৈ যায়।
অঁ! হয়। আৰু তুমি এই শাক-চবজি বজাৰৰ পৰা কিনিলেও চাবা চোন শাক-চবজিবোৰ বহুত বেয়া ওলাই।
অঁ! আৰু-আৰু কি হয় জানানে? তাহাঁতি পানী মাৰি-মাৰি থৈ দিয়ে নে নাই আমি বস্তুটো ফ্ৰেছ দেখি লৈ আহোঁ। দুদিন তুমি ফ্ৰিজত থৈ দিয়াৰ পাছতে তুমি বস্তুটো তুমি নৰ্মেলিও তুমি থৈছা বা ফ্ৰিজতো তুমি থৈ চাবা বস্তু দুদিনমানৰ পিছত বেয়া হৈ গুচি যায়।
অঁ!
এ দে সেইদিনাখনে তেনেকে আমাৰ আপেল আনিলে দেই আপেল আৰু প্লাম আনিলে। তাৰ পিছত বস্তুকেইটা আনোতে দেখিবলৈ ইমান ধুনীয়া। পৰহি আনিছোঁ। কালিলে তোমাৰ অকনমান-অকনমান অ'ত ত'ত পুতুকা পৰা দে
অঁ!
কি খাবা আৰু বস্তু তেনেকে হ'লে। ইমান দামৰ বস্তু। এইটোৱেই ইমান দামৰ বস্তু এইবোৰ।
এয়া আজিকালি চো চব বস্তুৱয়ে বেয়া। এতিয়া মলত থকা বস্তু ধৰা পেকেটিং কৰি পেলাই হে তাত ভৰাই থৈ দিয়ে। কেতিয়া ভৰাই কি কথা এইটো বেলেগ কথা। আকৌ এতিয়া দোকানত থকা খিনি ৰ'দে বতাহে তেনেকেই থাকে সেইবোৰটো বেয়া হৈ যায়।
আৰু যৰ দোকানতে নহয় যিহতে নহক তোমাৰ ডিচকাউণ্ট চিচকাউণ্ট দিয়া বস্তুবোৰ আনিবলৈও ভয় লাগে।
আ
উম কিছুমান যে কৈ দিয়ে বাই ৱান গেট তুয়ান ফ্ৰী কাপোৰ কানিটো বেলেগ কথা। কিন্তু সেই খোৱা বস্তু চোৱা বস্তুবিলাক।
অ অ সেইটোৱে।
আৰু কিছুমান আনিবলৈ তেনেকে ভয়ে লাগে পায়।
উপাই নাই আওঁ।
সেইটোৱে।
সে বাৰু এতিয়া অকমান ইটো সিটো কৰোগে ন। নে কি কোৱা? ঠিক আছে হ'ব।
ঠিক আছে দিয়া হ'ব।
অ।